যেনে
অঁ আছ
হেল্ল'!
অঁ শুনি আছোঁ। কি কৰি আছ? মই পথাৰলে গৈছিলোঁ, পথাৰৰ পৰা পথাৰলৈ গৈছিলোঁ। পথাৰৰ পৰা আহি ভাতকেইটা খাই পেলাই এইয়া অকমান চোনতে পৰিছোহি আৰু।
অঁ! খেতি উঠিলে?
খেতি এইফালে হ'ল আৰু তাৰপিছত আকৌ এই মেথাউৰি ভিতৰত আছে দুৰপাঙৰ কাষত।
অঁ-অঁ! মাথাউৰিৰ ফালে আছে
উম! তাত এতিয়া মানে ঢল আহি আছে, ট্ৰেক্টৰ নতুবা আজি বোৱা লেগেহেতেন। ট্ৰেক্টৰ নিবলৈ অসুবিধা হয় নহয়।
অঁ-অঁ, সেইটো হয় বাৰু। বাকী সেই খোৱা-বোৱা নাই হোৱা বনাইহে আছে।
অ-অ! ভাইটি আহিছিলে নহয় গ'ল গে নেকি?
ভাইটি নাই যোৱা, আছে। যাবহে চাগে আজি যায় নে কাইলৈ যায় তাক কৈছোঁ থাকিবলৈ মানে সি থাকিলেও অকমান ল'ৰাটো চাই দিবলে হয় অ।
অঁ! ইফালে-সিফালে কৰবালৈ গুচি গলে আনিবলৈকে।
উম! মই বাৰু বাবাও নাথাকেই পতকে মানুহটো ইফাল সিফাল নাইকিয়া গুচি যায়।
উম! ঘৰত থাকিলে বাৰু লৈ মেলিয়ে পঢ়ে। এতিয়া আকৌ কামলৈ যাব লগীয়া হলেহে।
উম! সেইটোৱেই। আৰু সিও একে ঠাইতে যে নাথাকে যে। কামলৈ নাই যোৱা সেই বৰষুণ যে আজিৰ পৰা যাম যোৱা কথা আছিলে কামলৈ। বাকী খুৰাহঁত?
এই ভাত খাই আছে খুৰাই। মই খাই পেলাই বিচনালৈহে আহিছোঁ আৰু।
অঁ!
সোনকালে আহিলে যে ৰাতি আজি মোকো খাব দিয়া নাই কিয়া একদম মনে-মনে আহি পেলাই যাবলৈ গৈছিলে বাৰুকে মই পিছফালে গা শুই আছিলো বুলিহে দেখিছোঁ।
উম!
সেহঁতি মানে উম মনে-মনে গৈ ৰুই থাকোঁগে বুলি ভাবিছে আৰু।
উম! হুম
তাৰ পাছতে দুলুৱে মোলৈ ফোন কৰিলে
অঁহ।
ফোন কৰিলা মই বোলো মই গম পাওঁ সেই উঠিছো তেনেকে বুলি ক'লো এ কালি কেনেকুৱা গৰম আকৌ এ বাৰটালৈকে শুবই পৰা নাই আক'।
হেই কালি আমিও হে বাৰটা বজাতহে বিচনালৈ গৈছো কাৰেণ্ট অহাৰ পিছত। লৰাক বিচি থাকিব লাগে। উম গৰম মানে বৰ বেয়া গৰম পায়।
আমাৰ যে লৰা পঢ়াই নাই গৰমকৰ কাৰণে মানে কাৰেণ্ট এটা হে চাৰ্জিং এটা আ ছে ফেনখন নহ লেটো পঢ়িব নোৱাৰে, ফেনখন মানে গৰমত ইমান মহো কামোৰে।
উম আৰু এনে আমি ভাল মানুহে বহি থাকিব পৰা নাই।
উম।
হেৰি কি বুলি কয়
আমাৰ কালি বিচি বিচি বিচি বিচি ল'ৰা নেথাকে চাটি ফুটি কৰি ফুৰিছে। কাৰেণ্ট অহাৰ পিছত তেনে বিছনালৈ গৈছো। তাৰমানে আঠুৱা মহ' নোতোৱাকে কি আঠুৱা নুতৰাকে শুব নোৱাৰি মহ'ৰ কোবত।
অ কালি মহ' বোৰ কিবা সৰু সৰু। অকণি অকণি তোমাৰ পৰুৱাটো লেখীয়া পি ঠি কিবা গাই চাই বগাই ফুৰা লেখীয়া।
উম আপোনাৰ বহুত ভাগৰুৱা ভাগৰুৱা নিচিনা লাগিছে? ভাত জানো কিহে বনাইছে।
বহুত এলাহ লাগি গৈছে মানে এইকদিন কিবা টোপনি খতি টোপনি খতি লাগিছে।
উম মানে মাতটোতে গম যেন বহুত ভাগৰুৱা ভাগৰুৱা নিচিনা লাগিছে।
উম তাতে এই সিহঁতৰ পথাৰত কিবা সেইবোৰ কিবা আছে আছে।
অঁ।
এই পথাৰত পথাৰে পথাৰে ঘূৰি ফুৰিছো পানীবোৰ চবতে একে নহয় নহয়। গোটেই মোৰ ওপৰলৈকে একে প্ৰায় খজুৱতি লেখীয়া হৈ গৈছে চবলকা চবক।
অঁ অঁ সেৰি যে এ চবৰে লগত চবৰে সে নহয় নহয়।
সেইটোৱে মই এতিয়া এই ওপৰ কলাফুল
অঁ যেনে হলেও বেলেগ বেলেগ, অঁ।
সেই দুটাত একদম ৰঙা ৰঙা হৈ গৈছে।
অ কিয়ে নাৰিকল তেল চাৰিকল তেলকে সানি দিয়কচোন।
এ দিছো সানি।
এই হেৰিয়ৰ কাৰণে হৈছে আকৌ
উম। কিছুমান পানী খাৰ থাকে কিছুমান ধৰ কিবা খজুৱতি চুঁজুতিও থাকে। জেগা লৈও।
অঁ সেইটোৱে আৰু আৰু এতিয়া আপোনাৰ কৰ পৰা বা কলে পানী বৈ গৈছে।
অঁ এতিয়া ভৰিকেইটাতো একদম হেৰি মাৰিবই পৰা নাই ৰং যোৱাবই পৰা নাই গোটেই একদমি ছিগি গৈছে খজুৱাই খজুৱাই মানে।
উমম। এনেই সেই মাছ পুঠি ওলাইছেনে আপোনালোকৰ ফালে?
আজি মাছ- চাছ নাইকিয়া অও আজি লাঙিও পতা নাই। লাঙি নাইয়ে বাৰু চে চেপাটো নেপাতিলে। পৰহি পাতি থৈছিলে। কোনোবাই চেপাটোৰ ৰছীডাল ছিঙি পেলালে। ৰাতি। মানুহে ঘৰত বহুত অন্যায় কৰে নহয়।
অঁ, হয় পাই মানুহ বিলাক যে কি তেনেকুৱা জানো পায়?
ঘৰত লাঙি পাতিলে আমাৰ লাঙিখন হে কাটি দিব। হয়, কিবা কৰিব তেনেকুৱা আজি-কালি লাঙি সেই এ নপতাই হ'ল।
তেনেকুৱা কৰিব নালাগে আও মানুহ বিলাকে। হয় নহয় বাও?
উম। মা অহা নাই নহয়।
মা নাই অহা। মাও মানে আহিবলে ঘৰৰ এ গৰু জাৰ্চি জনি পুঁহিছে যে। আপোনাৰ এইয়া আকৌ এতিয়া ঠিকা থাকে। আকৌ টেকেলি- চেকেলি থাকে লৰ- চৰ কৰিবই নোৱাৰে।
উম।
উম।
জাৰ্ছিহে।
জাৰ্ছি অ।
অঁ--হ।
মোক ক' হেৰি, কি বুলি কয়? সদায় বেলেগৰ মানুহ মাতি গাখীৰ খীৰাবলৈও বেয়া যে।
উউম।
আৰু হেৰি দেউতা মানে আপোনাৰ গাখীৰ খিয়াবলে ওচৰলে নেযায়েই, খিয়াব নোজানে মানে। গাঁৱত -
অঁ ভালকে শুনা নাই দেখোন? অঁঅ
অঁ এতিয়া শুনিছা নাই?
এতিয়া শুনিছোঁ অঁ। হেৰি, কি বুলি কয়? অঁ
দুলুৱ এতিয়া কালি দিয়ে, পানী বাঢ়িছেহে।
পানী বাঢ়িছে অঁ। কালিতকো আজি পানী বাঢ়িলে নহয়।
উম কালি বৰষুণজাক ডাঙৰ যে।
উম, উম।
তাতে নেপুৱে পানী এৰিদিছে আৰু।
অঁ, নেপকুৱে পানী এৰিদিছে আমাৰ এনেই আম্ সেইফালে পানী নহয়। এতিয়া অলপ আগত মায়ে ফোন কৰিছিলে আপোনাৰ কিবা পদুলিলৈকে পানী।
অঁ অ।
কৈছে, '' ঘৰৰ ভিতৰত সোমাবলে আৰু অকমানে বাকী আছে।
অঁ অ।
কোনোদিন এনেকুৱা পানী এনেই পানী নহয়েই। আমি ইমান সৰুপৰা ইমান ডাঙৰ হ'লো মানে ইমান তেনেকুৱা পানী হোৱা নাই এইবাৰহে তেনেকুৱা হৈছে।
এইবাৰ পানীতো হেৰিয়ে আমাৰ এতিয়া এই ৰাস্তাটো বা হেৰি হৈছে বুলিয়ে
উম।
উম।
বনোৱা মেলা কোনে কৰিছে?
বনোৱা আপোনাৰ এই মানুহজনে বনাই আছে।
অৱ কামলে নাযা।
কামলে মানে আপোনাৰ এই বৰষুণ দি আছে কি কয় ৰভা খুলিবলৈ আছে।
আকৌ বতৰত এনেকুৱা বতৰত খুলিব নোৱাৰে নহয়।
অৱ তু নোৱাৰে আকৌ তিতিবহে।
উম সেইকাৰণে।
কি? বিয়া সেই ভোগপুৰত আছিলে।
ছোৱালী বিয়া নে ল'ৰা বিয়া?
এৱ ল'ৰা বিয়া মানে এই চিপচন আছিলে যেনিবা। ছোৱালী শিৱসাগৰ নে কৰ ছোৱালী।
অৱ।
ইয়েছ।
ৰবা কলে গ'ল।
উম জানো কোনফালে গ'ল পাই মানুহ আছিলে তাত মুহূৰ্তহে মানুহটো নাইকিয়া হৈ থাকে নহয়।
উম। সেই তাত বোৱাইছে নে কি বোৱাব নেকি নৈ ভিতৰত?
নৈৰ ভিতৰত আপোনাৰ সি বেলেগক কৰিবলে দিলে হেনো আধি। তাকে কৈছো মোৰ হাঁহিহে উঠিছে দেই। নিজৰ মাটিকণ বেলেগক আধি কৰিবলৈ দিছে, আমি আকৌ বেলেগৰ মাটি আধি কৰিছোঁ।
অৱ ন তাত যাব নহ'লে যে আকৌ হেৰি যে। বৰ বাইউট।
সেইটো হয় বাও উম।
বয়স হৈ আহিছে এতিয়া পৰিহে যাব আও।
উম আৰু সেই হেনু কি বুলি কয় আপোনাৰ বাবাই সেনেকে কয় কৰি থাকিলে কৰি থাকিব পাৰো ৰখি দিলে কৰিবলৈ ত মন নাযায়ও অ।
অৱ। অ তেওঁ এতিয়া আমি যদি ৰখি দিওঁ আমাৰ সেই তেনেকুৱা এলাহে লাগিব নে সিহঁতৰ এতিয়া দুই
এনে ৰখি দিব লাগিব ৰই দিলে লা লাগিব।
উম, এতিয়া মানে সেই কাইলে পখিলে নাই।
নাই কঠীয়াত
অৱ এনেই কাইলৈ পখিলে, অৱ আপোনালোকৰ কাষৰ যে এই দীঘৰলৈকে পদূলি মানুহ কেতিয়া দিব বাৰু বোকা
জানো কেতিয়া দিয়ে সেইবিলাক গম নাপাওঁ।
অঁ
ভাল এনেই একো কোৱা নাই যে মই
অ-অ
তাকেহে। বাকী ঠিক আছে, হ'ব দিয়ক তেতিয়াহলে।
অঁ-অঁ, ঠিক আছে বাৰু।
অঁ-অঁ!